শিক
কৰি আছ
এনেই আছিলো ভাত খাই উঠিছো তুমি কি কৰি আছা হেল্ল' তো মাততো অহা নাই হেল্লঁ'
মানুহ এজনৰ বিষয়ে পঢ়ি আছো মানে
অ অ কোৱা কোন লজিত বু পুসান নেকি
অসমত উ এজন বহুত মানে সাহসী সেনাপতি আছিলে
অ অ
তেওঁক মানে দেশত বহুত ভাল পাইছিল মানুহে তেওঁৰ জীৱনৰ মুখ্য কি উদ্দেশ্য আছিলে ন অসমত
এই ৰ'বাচোন আজিকালি ৱাইফাই কানেক্যনবোৰ মানে বেছি দূৰ গ'লে শুনা নেপায় উ মোৰ ৱাই ফাই লগ অহা আছে যে ত মই অলপ ৱাই ফাইো আঁতৰত আছো যে সেইকাৰণে মই মাতটো শুনা পোৱা নাই অ অ ইতিয়া কোৱাচোন
এইব
অ অহ অ ৰা অকণ পিছলৈ যাওঁ তেয়া শুনিম নেকি ভালকে অলপ অলপ শুনিছোঁ বাৰু
অহ
অ অ
অ
উম হয় শুনিছানে
অ
হা
উ
শুনি আছা
অ অ
অ বা
ম ডাঙৰ এ
অহ
তাৰাপা সেই ঘৰটো মানে দু মাহৰ সময়ৰ মানে মামাই মাৰাপ আছে নিৰ মামাকক মামাকে মানে কামত অৱহেলা কৰি আছিলে
উম
কামত অৱহেলা কৰিছিল লাচিত বৰফুকনে আত্মীয় বুলি ক্ষমা নকৰিলে মানে আৰু আত্মীয় বুলিও ক্ষমা নকৰিলে মানে কৰ্তব্য ভংগৰ বাবে মানে কঠোৰ শাস্তি দিলে মামাককে নিজৰ মামাককে তেতিয়া তেওঁ কৈছিলে মানে অ তেতিয়া তেওঁ কৈছিল মানে দেশতকৈ মামা ডাঙৰ নহয় মানে এ মানে দেশখনৰ থা কৰিব বিচ কৰিছে হয় নে নহয় মামাকে ফাং ফুং কৰি আছে অৱহেলা কৰি আছে সেইকাৰণে মানে তেওঁৰ কৈছে মানে দেশতকৈ মামাক মানে ডাঙৰ নহয় স তেনেকে মানে বহুত শাস্তি দিছিল মামাকক এই কথাই মানে তেওঁৰ দেশ প্ৰেম আৰু কৰ্তব্য নিচিনা কথাৰ মানে পৰিচয় দিয়ে মানে ইমান মানে দেশক ভাল পাইছিলে যে এ এইখিনি কাৰণে মানে তেওঁ বহুত মানে দেশৰ মানে প্ৰিয় হৈ পৰিছিলে
হয় নেকি অ তেওঁ কিবা ষ্টেচু এটাও আছে নেকি কৰবাত ডাঙৰকে
অ অ আছে আমি যাই যাওঁ যে চাপৰ মুখৰলৈ যে যাওঁতে দেখি যায় মানে সেইটো চাপমুখ নাপাওতে দেখি যায় অ অ সেইপিনে চাপমুখ নাপাও আৰু অ তেতিয়াই অ অ চবত মানে নাই থ দিছে তেওঁ মানে হেৰিয়া
উ চবতকে ডাঙৰটো যোৰহাটত আছে
যোৰহাতাত আছে নেকি
উম
চাব যাব লাগিব ন এদিন সেইবিলাক মানে অ অসমৰ সেইবিলাক বিষয়ে জানিব লাগে নিজৰ অসম ঠাইখনৰ বিষয়ে মানে ক'ত কি আছে ভাল ভাল মানে উ মানুহ বিলাকৰ মানে ষ্টেচু ডাঙৰ ডাঙৰ হেৰিবলাক চাবগৈ লাগে আৰু
অ হয় আকৌ চাব লাগে উম'।
সি উনৈশ ষোল্লশ এসত্তৰ চনত শৰাইঘাটৰ যুদ্ধ হৈছিল নহয় আৰম্ভ হ'ল তাৰাপা। শৰাইঘাটৰ যুদ্ধ হৈছে। ছিলে সেই সময়ত মানে লাচিত বৰফুকন মানে অসুস্থ হৈ পৰিলে মানে। অসুস্থ আছিল তথাপি। তথাপিও তেওঁ সাহস হেৰুৱা নাছিলে।
অ'।
যে নাৱত উঠি সৈন্যসকলক উৎসাহ দিলে আৰু যুদ্ধৰ নেতৃত্ব দিলে।
অ'।
মানে এনেকুৱা ডাঙৰ মানে এজন যোদ্ধা আছিলে মানে আৰু দেশখনৰ কাৰণে মানে। লাচিত বাৰফুকন। লাচিত বৰফুকনৰ সাহস বহুত আছিলে। মানে বুদ্ধিমতা আৰু নেতৃত্বৰ ফলত আহোম সেনাই মানে তাৰ পৰা বিজ- বিজয় লাভ কৰিলে। বিজয় হৈ গ'ল আৰু আহোম সেনাবিলাক তাৰপা মোগল সেনা পৰাজিত হ'ল। মোগল বিলাক পৰাজিত হ'ল। অসম স্বাধীন হৈ থাকিল। অসমখন মানে তেতিয়াহে স্বাধীন হৈছে মানে। লাচিত ব- অ' লাচিত বৰফুকনৰ দেশপেম আৰু সাহস যে কৰ্তব্য নিষ্ঠা আজিও সকলো অসমীয়াৰ বাবে এক মহান আদৰ্শ। তেওঁৰ নাম যে অসমৰ ইতিহাসত চিৰদিন চিৰদিন মানে আজিলৈকে মানে আৰু। উজ্জ্বলি আছে মানে আৰু উজ্জ্বলি থাকিব মানে।
হুম।
অহ।
ময়ো আজি ইউটিউব চাই থাকো - থাকোতে তেতিয়া হেই লাচিত বৰফুকনকে দেখিছিলো। তেতিয়া হেৰি আজিয়ে গম পাইছো যোৰহাটত চবতকে- কৈ ডাঙৰ মূৰ্তিটো আছে বুলি।
অ'-অ'-অ'
উম ভাল লাগে সেইবিলাক শুনি।
তাকে মোৰ মোবাইলটোৰ টাইমটোও দেখা পোৱা যোৱা নাই। তাৰপা। এ লাচিত বৰফুকনৰ বিষয়ে সেইকাৰণে জানিব লাগে। আমাৰ আজিকালি ল'ৰা-ছোৱালী বিলাকে নাজানে হয় -
হয়, আকৌ জানিব লাগে কেতিয়া জন্ম হৈছিলে। যেনেকে ষোল্লশ বাইশ চনত জন্ম হৈছিলে। তেওঁ অসম ৰাজ্যৰ একজন সহায় আৰু বুদ্ধিমান যোদ্ধা আছিলে।
অ'।
অ' তাৰ পিতাকৰ নাম মমাই তামুলী বৰবৰুৱা আছিলে। তেওঁ অসমৰ ৰাজ্যৰ বহুত ডাঙৰ সতেও কিবা বহুত ডাঙৰ ডাঙৰ মন্ত্ৰী আছিলে।
উ মন্ত্ৰী আছিলে। আছিলে ক এমাহত। আহোমৰ দিনত মানে।
অ সেইটো সময়ত মোগল সাম্ৰাজ্যে অসমক আক্ৰমণ। কৰিবলৈ।
অ অ চেষ্টা কৰি আছে। লাচিত বৰফুকৰন নিচিনা মানুহ থাকাঁ কাৰণে নোৱাৰিলে।
অ নহলেতো সেইটো টাইমত মোগল মোগল বাহিনী সেইতে পু শক্তিশালী আছিল ন সবে হে এই চবেতো হাৰ মানিয়ে গৈছে সিমা হেতৰ আগত উম কিন্তু লাচিত বপুখানে নিজৰ দেশ মাতি আৰু জনগণক ৰক্ষা কৰিবলৈ বহুত সংকল্প কৰিলে ললে
কৰি য
উম
ডাঙৰ হেইটো দেশৰ মানে হেৰি আছিল আৰু মহান ব্যক্তি আছিল হয় নে নহয়?
অ হয়
নিচ দেশখনৰ কাৰণে নিজৰ মামাককে পুৰা শাস্তি দিছে একদম কামত এবেহুলা কৰি চলি পিনে কাইলৈ, কাইলৈ মানে মোগলে আক্ৰমণ কৰিব আহিব। আজি মানে ৰাতি-দিন মানে হেৰি কৰি আছে মানে, ৰাতিটো মানে বনাই আছে মানে। গড়টো মানে, সেই গড়টো বনাই মনাই মানে একদম চবেই ভাগৰি পৰিছে মানে আৰু! তাৰ পৰা মামাকেও মানে ভাগৰি শুই আছিলে। ভাগৰ লাগি গৈছিলে, তাৰাপা মানে আহি পেলাই কৈছে মামাকক মানে, এনেকে শুই থাকিলে নহ'ব নহয়! ইপিনে মোগল আহি পালেহি মানে, পাবহি এতিয়া আহি আছে মোগল। এনেকে শুই থাকিলে কেনেকে হ'ব? আক্ৰমণ কৰি দিব, সেইকাৰণে মানে কি কৰিলে একদম মোমাইক পুৰা কঠোৰ শাস্তি দি পেলাই একদম কৈছে, দেশতকৈ মামা ডাঙৰ নহয় বুলি পেলাই, উম সেনেকে চবৰে আগতে একদম পুৰা শাস্তি দিছে। নিজ মামাক, মামাক এইপিনে নিজৰ মামাক ডাঙৰ হয়, মাকৰ ভাই হয়নে নহয়?
অ' হয় আকৌ! আজিকালি ল'ৰা-ছোৱালীবিলাকে এইবিলাক জানিব লাগে। অসমৰ চিভিল চাৰ্ভিচ এক্সামো তুমি দিব গ'লে, এইটো লচিত বৰফুকনক বহুত বহুত মানে সেই মানে, সেইবিলাকো সোধা যায় ন সেইবিলাক? খুব প্ৰশ্ন উত্তৰ জানিব লাগিব। বহক ক' তেতিয়াহে আকৌ যেতিয়া তুমি ইন্টাৰভিউত যোৱা তেতিয়াও সোধে তোমাক
অহ, অহ জানিলেহে বেলেগ আমিও জানিলেহে ব অসমৰ বাহিৰত জানিব মা -মানুহ বিলাকে আমিয়ে যদি নাজানো বাহিৰ সেই মানুহে কেনেকে জানিব
অহ, হয় আক আজিকালি মানুহ বিলাকে মানে ইমান আালটো- ফাল‌ টো বেলেগৰ আলোচনা সেইবিলাকে পাতি থাকে আৱ তাহ হ'লনি এইবিলাক কথা পাতিব পাতিব লাগে এই বিলাক ভাল ভাল কথা পাতিলে অলপ হেৰি ল'ৰা ছোৱালীও ভাল কথা শিকে জানাও যায় শিকি বেলেগক ক'বলৈ ও ভাল উম বহুত মানুহেতো গমেই নাপায় লচিত বৰফুকনো আমাৰ অসমৰো ডাঙৰ ডাঙৰ অ'হ সেই এনেকে হয় মানুহ আছে যে সবে শিৱ সবে হেই মহাৰাষ্ট্ৰৰ শিৱাজী যি
অ চবেই চিনি পা এতিয়া আমাৰ লাচিত বৰফুকনো কিমান ডাঙৰ এজন মানুহ আছিলে তাৰ মানে ভালকে মানে মানুহ বিলাকে আমাৰ মানুহ বিলাকে আগুৱাই নিয়া হয় জনোৱা হয় আজি আমাৰ অসমখনো মানে চবেই মানে গম পালেহে এনেকা যে অসমত এজন মানুহ আছে কিন্তু এতিয়া শিৱাজীহঁত যেনেকে বিখ্যাত তেতিয়া অসমত লাচিত বৰফুকন হোটেল বহুত কম আৰু কম মানুহে জানে মানে
অহ
আনকি আমাৰ অসমৰ মানুহেই ভালকে সৰু সৰু পোৱালীক ল'ৰা ছোৱালীক সুধিলে নেজানিব এতিয়া
সেইটোৱে মানে নিশিকায়ে যে সেইকাৰণে হয় শিকাব লাগে আমাৰ অসমীয়া মানুহক মানে হেৰি চবে উ উৎসাহ দিব লাগে বেলেগে কে যিয়ে নাপাতক আমাৰ ভাল খিনি পাতি পেলাই বেলেগকো হেৰি কৰিব লাগে এটা উৰ্জা এটা দিব শিকাব লাগে সেইতেও যাতে এইবিলাকে বেছি পাতে ত মন লগ
অ শিকক আকৌ অ আগলৈ অ আগলৈ সিহঁতেটো এইবিলাক অহ আগুৱাই নিব সৰু সৰুখিনিয়ে অ হয় নেকি হ'ব দিয়া